অহ শুনা পাইছেনে আপুনি?
কওক
হয় আপুনি কি কৰি আছে?
মইতো এনেই আছোঁ এতিয়া।
খবৰ ভাল?
অ আছোঁ দিয়ক।
আজি বতৰ কেনেকোৱা?
বতৰ ঠিকেই আছে।
হয়, বৰষুণ দিছে নেকি?
এ আছে অকমান।
হয়, অ আপুনি খেতি বাতি কৰে না
খেতি- বাতিটো কৰোঁ।
অ আপুনি কি কি খেতি কৰিছে এই বছৰত?
এই বছৰততো মইতো মই নিজে নকৰো মই মানুহ লগাই কৰো।
হয়। এনেই হলেও' খেতিটো আপোনাৰ।
অ। মোৰে তেনেকে শালি শালি খেতি আহোক খেতি তেনেকা অহ শাক পাচলিৰ খেতি আলু খে তি কবি খেতি লাই খেতি তেনেকে কৰিছো।
অ এতিয়াতো বাৰিষাত বাৰিষাত কি কি বৰ্তমান কি কি চব্জি আছে আপোনাৰ তাত।
আমাৰ তাত এতিয়া জিকা আছে আপোনাৰ ডাংবডী আছে তাৰ পৰা ধৰা হওক বেঙেনা আছে আৰু আপোনাৰ জলকীয়া আছে তেনেকে কেইটামান আছে আৰু আপোনাৰ ফালে কেনেকে কেনেকে খেতি আছে আপুনি কিবা খেতিবিদ খেতিৰ ওপৰত কিবা বিশেষ জ্ঞান আছে যদি ক'বচোন।
অ মোৰো ইমান জ্ঞান নাই মোৰ মানে অলপ ঘৰৰ ঘৰত খাব কাৰণে অলপ
কি কি কি কি খেতি কৰে আপুনি অকণমান জনাব নেকি।
অ জনাও। ঘৰৰ কাৰণে অলপ অলপকে যেনে ভেন্দি আছে লেচেৰা অলপ আছে কচু আছে লাও আছে কোমোৰা আছে আৰু ৰঙালাও আছে আৰু অলপ জিকা আ তাৰপিছত কেইটামান আৰু আছিল মই পাহৰিছো মেষ্টা টেঙা আছে আৰু।
উম কেনে ধৰণৰ কৰা হয় তাৰ ওপৰত ক'ব নেকি।
এইটো আমাৰ ঘৰতে মানে ঘৰৰ খাব কাৰণে কৰো ত সেইকাৰণে আমি ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰোঁ। মানে আমাৰ ঘৰতে যিহেতু গৰু আছে। গৰুৰ। হাৰ ব সাৰটোৱে দি দিওঁ আৰু আমি।
উ উ উ উ।
আৰু আপুনি খেতি বাতিত কি কি সাৰ ইউজ কৰে জনাবচোন।।
খেতিতটো আজিকালি খেতি বৰ নিজৰ। উৎপাদানত পৰাটো একো ভাল নহয়েই গতিকে। ৰাসায়নিক সাৰ দিয়াৰ প্ৰয়োজনীয়তা বেছিও হয় বুলি মই ভাবো আৰু। আৰু খুব। তেনেকে নিজে খাব লোৱা খিনিটো। ইমান ৰাসায়নিক সাৰ দিয়া নাযায় কিন্তু। বেচিবলৈ যিখিনি কৰা হয়।
হয়।
সেইখিনিক কিন্তু ৰাসায়নিক সাৰৰ ওপৰত গেছ কৰিহে। ফল মূল বিলাক উৎপাদন হয়তো তাৰ ওপৰত এ বেছিকে নজৰ দিয়া হয় আৰু যত নেকি যিখিনি উৎপাদন পাব লাগে খেতিয়কে তেনে ধৰণৰ উৎপাদন আ পোৱা নাযায় গতিকে তাৰ তলত খৰচো বহুত বেছি পৰিাণে হয় সেইকাৰণে মানে ৰাসায়নিক। সাৰটো দিয়াৰ প্ৰয়োজন বুলি। ভাবোঁ আৰু তেনেকে সাৰ দিয়া যায় আ ক'ব গলে আজিকালি। টো প্ৰায় শাক পাচলি আমি দেখিছো ৰাসায়নিক সাৰৰ লগতে বনোৱা হয় আৰু ৰাসায়নিক সাৰৰ কাৰণে। আজি মানুহ দেহত কি হৈছে সেইটো মই বিতংকে কব নোৱাৰো। কাৰণ। কাৰণ যিখিনি উৎপাদন আমি কৰি আছো সেইখিনি উৎপাদন হয়তো আমিও খাইছো ৰাইজেও খাইছে আৰু
হয়।
ইতিমধ্য চবে তেনেকে সিটো সিটোজনৰ লগত খোৱা বোৱাটো।
হয়
চলি আছে তাৰ উপৰিও যিখিনি উৎপাদন আমি পাব লাগে যেনেকে যিমানখিনি খৰচ কৰে তাৰ ওপৰত ভিত্তি কৰি আমি উৎপাদনটো বেছিকে। প্ৰয়োজন হোৱাৰ হেতুকে আমি ৰাসায়নিক সাৰটো। দিয়াৰ বেছিকে প্ৰভাৱ পৰিছে। তাৰ পিছতো আপোনালোকৰ। খেতি বাতি কৰাৰ। কিছুমান সুঁজুলি থাকে সেইখিনি কি ধৰণৰ। সঁজুলি ব্যৱহাৰ কৰি বা কেনেকে ধৰণৰ আ সঁজুলি লগত। মানে খেতি বাতিটো কৰা হয় অকমান জনাবচোন।
অ মই মানে সঁজুলি শব্দটো ভালকে বুজি পাোৱা নাই মই মানে। ভালকৈ অসমীয়া নাজানো। আপুনি অলপ জনাই দিব নেকি সঁজুলি মানে কি বুজাই দিবচোন।
অ সঁজুলি শব্দৰ অৰ্থ হৈছে যিখিনি আমি। খেতি কৰাত ব্যৱহাৰ কৰোঁ ধৰা হওঁক কোৰ কদাল।
অ' হয় - হয়। জানিম ম- অ' ক'ব পাৰিম। বুজি পাইছোঁ।
অ' গৰু-হাল বা আমি টেক্টৰ লগাই কৰোঁ। তেনেকে কিছুমান কথা থাকে মানে
হয় - হয়। আমাৰ এইফালেতো আমি- হয় আমাৰ ফালেতো আমি বেছিভাগেই এতিয়া ট্ৰেক্টৰ চলাওঁ। যিহেতু আমাৰ বহুত টাইমৰ অভাৱ আছে।
উম।
খেতি কৰাতো বইত- বহুত প্ৰয়োজন আৰু ট্ৰেক্টৰ নহ'লে মানে, আমাৰ বহুত টাইম খৰচ হৈ যায়। এ আগতে মানুহগিলাক গৰুৰ লগৰ হাল বাইছিল। হয়, তাতে বহুত টাইম লয় মানে। আজি কালিৰ মানুহগিলাকৰ ইমান টাইম নাই মানে, খেতি পথাৰত টাইম দিবলৈ।
হয়।
বহুত বেলেগ কাম থাকে। তাৰপিছত আমি মানে গৰু দি কাম কৰিলেই বহুত টাইম লয়। তাৰপিছত আমাৰ যিখিনি কাম হ'ব লাগি ছিল, সেইটো কাম নহয়। সেইকাৰণে আমি ফতক্কে অ' হ'ব কাৰণে ট্ৰেক্টৰ বা বেলেগ যন্ত্ৰ লোগাওঁ আৰু। তাৰ আৰু এনে তো আমি কোদালটোতো ইউছে কৰোঁ। কোদাল আৰু বহুত - বহুত - বহুত কিবা ইউজ কৰোঁ আৰু আমি। এইটো মানে অ'- কৈ কেনে শেষ কৰিব নোৱাৰোঁ। মানে কেতিয়াবা কি - কি লাগা হৈ যায়, এইটো আমি ভালকৈ ক'ব নোৱাৰোঁ আৰু।
হয় - হয় - হয় - হয়।
অ' আৰু আপুনি পুৱাৰ- অ' পুৱাত মৰ্ণিং ৱাক
হয় - হয় - হয়।
হয়। কিমান টাইম কি কৰে? অলপ জনাবচোন। কি - কি ব্যাম কৰে?
হা- হা?
অ' মৰ্নিং টাইমত আপুনি অলপ হ- ব্যাম-শ্যাম কৰে নেকি?
অ' খেতি কৰিবলৈতো ব্যামৰ প্ৰয়োজন নাই। তথাপিতো আমি যিখিনি খেতি কৰোঁ খেতিৰ ওপৰত আমি চিন্তা-চৰ্চা কৰিব লাগে। কোন সময়ত কিটো ৰুলে, ভাল ফল আমি পাম আৰু কোনখিনি জেগাত কেনেকে ফচল ৰুলে আমাৰ উৎপাদন বেছি হ'ব আৰু তেনেকে উৎপাদনবিলাকৰ লগত আমি জেগাটো মানে আমি জেগাটোক থিৰাং কৰি পেলাই আমি তাতে খেতি কৰা হয় আৰু কিমান পানীৰ প্ৰয়োজন হয় সেই অনুপাতে পানী, সাৰ, তেনেকে দি আমি খেতি উৎপাদনটো ভাল কৰিবৰ কাৰণে অকমান ব্যৱস্থা কৰোঁ। লগতে ৰ'দ, বৰষুণৰ বেছি হেতুকে আমি আজিকালি পোক-পৰুৱা, পতংগ বহুত বেছি হৈছে, গতিকে তাৰে ওপৰতো আমি পৰোক্ষভাৱেও কিছুমান অ' ঔষধ ব্যৱহাৰ কৰিব পাৰোঁ। আমি আহ যি নিকি মানে গছ -গছনি বা আমাৰ ভেন্দিবিলাক বা কোমোৰাবিলাক, লাওবিলাক যেতিয়া নেকি আমাৰ ধুনীয়াকে ফুলো ওলায় সেই সময়ত পোক পৰুৱাবিলাক বিনষ্ট কৰাৰো বেছি প্ৰয়াস কৰে। সেইটো ৰোধ কৰিবৰ কাৰণে আমি যিখিনি ৰাসায়নিক সঁজুলিৰে প্ৰত্যক্ষভাৱে নহয় পৰোক্ষভাৱে আমি তেওঁবিলাকক এটা মেডিচিন দি ব্যৱস্থা কৰি কি ঔষধ দি পালে আমি সেইটো ৰোধ কৰিব পাৰো ৰোধ কৰি আমি যিমানখিনি আগবাঢ়িব পাৰো আৰু ফল লাগিলে নিজে খাই হলেও পৰিয়ালবৰ্গক দি মেলি তথা আমি নিজৰ চলিবৰ কাৰণে যিখিনি আমি প্ৰয়োজন আছে।
তাক আমি বজাৰলৈ উলিয়াই দিওঁ আহ ডেইলি মাৰ্কেট নহলে বা সাপ্তাহিক বজাৰ বিলাকত আমি সেইটো বেচিবৰ কাৰণে প্ৰয়াস কৰোঁ আৰু তেনেকেই সংসাৰখন হয়তো চলি আছে আৰু আমি তাকে বৃত্তি হিচাপে ব্যৱহাৰ
আপুনি মানে এ আহ চবজি কিবা খেতিগিলা আপুনি বিজনেচৰ কাৰ কাৰণে বেছি কৰে নেকি?
অ বিজনেচ আৰু বিজনেচ আৰু নিজে চলিবতো লাগিব সংসাৰত। আহিছে যেতিয়া কিবা এটা কৰি খাব লাগিব এইটোও মোৰ ছেকেণ্ড ডাৰি দ্বিতীয় বিজনেচ বুলি ক'ব লাগিব। প্ৰথম বিজনেচটো টো বেলেগ থাকে, মানুহৰ নিজৰ পাৰদৰ্শিতাৰ ওপৰত।
হয় আমাৰ আমাৰ কথাখিনি ইয়াতে সমাপ্ত কৰো আমাৰ টাইম হৈ গৈছে।